হেল্ল', হেল্ল', অ', শুনি আছা, আহ। অ', অ, কি খবৰ?
আছোঁ ভালে, আপোনাৰ কি খবৰ?
অ', আছোঁ, ময়ো ভালে আছোঁ বাৰু। কি কৰি আছা এতিয়া তুমি?
ভাত পানী খালো, ৰাতিৰ সাজ। এতিয়া অকমান পঢ়ি ৰাতি শুই দিম আৰু।
অ' অ' পঢ়া শুনা কৰি আছা ন?
অ' পঢ়া শুনা কৰি আছো অলপ চলপকে। আপুনি ভাত খালে?
খালো ৰবা মইও ভাত খালো খাই বাচন বৰ্ত খিনি ধুলো ধুই পেলাই এতিয়া শুম আৰু মইও উম শুবলৈ অলপমান সময় আছে আৰু সেইখিনি সময়তে বোলো কথা অলপ পাতি লওঁ।
কি আছিলে আজি ভাতৰ লগত
অ' আজি মানে আজি মাংস অকমান আনিছিলো মাংস ভাত অকমান জালুক বেছিকে দিলো জালুক সৰহকে দিলে ধুনীয়াকে বনালো বনাই ৰাতি সাজ
আহ খাবই মন গল শুনি
উম তাকেহে আৰু অকমান দিনতে অলপ পায়স বনাইছিলো পায়স খিনিও আছিলে সেয়াও অকমান খালো আৰু দিনতে বনোৱা আছিল আৰু এতিয়া বনোৱা নাই। উম খুব সোৱাদ সোৱাদ লাগিছিলো পায়স খিনি খাই
হয় নেকি কেনেকে বনালে পিছে। মোকো কওকচোন অকমান মইও বনাম কেতিয়াবা ঘৰত মই তেনেকে ভালকে যত্ন কৰি বনাও আৰু এনে অকমান গাখীৰ আৰু চাউলেদি বনাও কিন্তু ইমান ভাল নহয়চোন কিবা ছিক্ৰেট ৰেচিপি আছে নেকি?
অ' অ' অকমান যত্ন কৰি বনালে ভাল হয় আৰু প্ৰথমতে অ' চাউল সিখিনি অকমান জহা চাউল লাগে আৰু দেই জহা চাউল খিনিয়ও অকমান ধুই পেলাই অকমান পানীত তিয়াই থলে চাউল খিনি। কোমল হৈ থাকে। তেতিয়া অকণমান। গলি যায় আৰু গাখীৰ তেতিয়া ভাল লাগে আৰু খাই। তাৰ পিছত চাউল খিনি তিয়াই থৈ পেলাই। সেইখিনি গৰম হবলৈ দিব লাগে। যেতিয়া গাখীৰ খিনি উত। তলিব। উতলিলে চাউল খিনি ধুনীয়াকে ধুই। ততে দিব লাগিব। তাৰ পিছত। আহ টো পগাই পগাই পগাই পগাই বহুত সময় পগাব লাগিব আৰু চাউল খিনি তাতে গাখীৰতে সিজি গৈ। সিদ্ধ মানে। সিজি পেলাই এটা কোমল কোমল হৈ যাব। তাতে অকমান। চেনী দিব লাগে জোখমতে আৰু কিছুমানে বেছি চেনি খাই ভাল পায়। কিছুমানে অকমান চেনী। মিঠাটো অকন কমকে দিয়ে আজিকালি আৰু চে।
চেনীতো বেছি না।
চেনি অহ। সেইটো অ চেনটো আজিকালি খোৱাতো উম বেয়াই আৰু। চেনীৰ জেগাত গুৰ দিব। পাৰে গুৰ দিলেও ভাল হয় মানে। ৰংটো অক উম অ ৰংটো অক। একমান মুগাৰ নিচিনা। নিচিনা হব অকণ মাটিয়া ৰঙৰ নিচিনা হব। গুৰ ভাল লাগে। খাই গুৰটো আৰু আমাৰ স্বাস্থ্যৰ পক্ষে বেছি ভাল দিয়াচোন। চেনীতকৈ চেনী খোৱাতকৈ গুৰ। অকণমান স্বাস্থ্য স্বাস্থ্যৰ বাবে ভাল হয়। আৰু তাৰ পিছত অকমান শুকান ফল মূল কিছুমান থাকে যে কাজু খিচমিচ আলমণ্ড। এইবোৰো মানে উম দি দিলে ভাল। অ প্ৰথমতে অকমান ঘিত ভাজি লৈ পেলাই দিলে। ভাল হয়। আৰু অ, অ। ভাজি নলয়, এই এনে দা, চিধা চিধি ভালকে ধুই পেলাই অকমান মানে তেনেকে দি ঢালিও দিব পাৰি। তাৰ পিছত গোটেইখিনি খিচমিচ দিব পাৰি
কু্তি দিয়ে, নে গোটা গোটাকেই দিয়ে?
অ', নাই, নাই, অকমান সৰু সৰু টুকুৰা কৰি দিওঁ আৰু, গোটে গোটে নিদিওঁ এতিয়া আপুনি মিহলি হৈ যায়, বেছি ডাঙৰ ডাঙৰকৈ থাকিলে বেয়া লাগে যে
উম, হয়।
তাৰ পিছত এইখিনি ধুনীয়াকে পাক কৰি কৰি, পগাই, পগাই, পগাই, পগাই যেতিয়া অকমান চেনী খিনি বা গুৰ খিনি অকন গলি পুৰা আঠা আঠা নিচিনা হৈ যাব তেতিয়া কমাই দি আৰু শেষত অকমান দুচামুচমান ঘিঁ দিব লাগে তেতিয়া বহুত সোৱাদ আৰু উম, অ', ঘিঁ দিলে, অ', ঘিঁ দিলে মান সোৱাদটো ধুনীয়া হয় আৰু মানে ধুনীয়া অকমান এটা, তেলেতীয়া ভাৱ এটা আহে যে। খাই ভাল লাগে আৰু। আৰু ঘিটো উপকাৰীওঁ হয়। আমাৰ শৰীৰৰ কাৰণে উম, খাব লাগে আৰু ঘিটো। পাৰিলে সদায়ে এচামুচ মানকে, ঘি খালে ভাল আমাৰ স্বাস্থ্যৰ কাৰণে।
অ', পায়স খিনি বনাওঁতে কিমান মান সময় লাগে, আ আপোনাৰ
অ', এঘন্টামান লাগিবই দিয়া, কাৰণ অকণমান গাখীৰটো অলপ বেছিকে দিব লাগে।
অহ, অ'।
ভালকে পগাই পগাই, বেছিমান সময়, সময় পগোৱা যায় সিমান সোৱাদ হয় আৰু। চাউল খিনি সিজি পেলাই উম, গলি যাব লাগে আৰু চাউল চাউল হৈ থাকিলে ভাল
মানে যিমানে যত্ন কৰিব, সিমানে ভাল হ'ব ন সোৱাদ।
হয় অসমকমান বেছিকে লৰাই থাকিব লাগে লৰাই থাকিলে চাও অ' অ' লাৰি যাব অ' অ' ধুনিয়া কেইটা অ' মানে সিজি যাব আৰু বেছিকে লৰাই থাকিলে
হয় হয় মই, এই বাহিৰৰ কিছুমান জাগাত পায়সত কেশৰ নহয় বা গোলাপ ফুলৰ শুকান পাহীও দি আছে
অ' অ' সেইবোৰ হয় হয় উ সেইবোৰ বহুত দাম হয়। অ' বহুত বেছি সোৱাদ হওক। হয় আৰু।
হয় হয়।
তাকে মই বাৰু তেনেকে দি বনাই পোৱা নাই বাৰু।
অ' গেছতটো বাৰু ক নাপায়ো দিয়কচোন ইমান অ' যে পালেও বহুত দামত।
অ' ইমান দাম কেশৰৰ ক'ত নো আৰু আমি দিব পাৰিম আৰু উম অ' কেঁচৰ খোৱাতো ভাল ধুনীয়া স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়।
অ' অ'।
পাৰিলে ভাল আৰু মই দি পোৱা নাই। উম তুমি বনাই চাবাচোন। এইবাৰ অনেকে পায়োহ টো
দিয়ক কেতিয়াবা হয় হয়।
পায়সক মানে কিছুমান ক্ষীৰ বুলিও কয় আৰু পৰমাণ, মান্ন বুলিও কয় আমাৰ অসমীয়া ভাষাত কিছুমানে। ক্ষীৰ বুলি কয় অ। পৰমান্ন বুলিও কয়।
অ' নামটো প্ৰথমবাৰ শুনিলো মই।
উ।
ইয়াতেতো, লক্ষী পূজ জাই হওঁক বা বেলেগ পূজা-পাৰ্বনত পায়সৰ থাক
উ, অ', অ', হয়, হয় বনোৱা হয়। পায়স অকমানে আগবঢ়োৱা হয় আৰু শৰাইৰ লগতে।
হয়, হয়। শুভ বুলি মনা যাই একে।
অ', লক্ষীমা, লক্ষী পূজাত অকমান পায়স দিয়া হয় আৰু লক্ষীমাক অৰ্পন কৰা হয়। সৰ্বদিশ ম'বাইলৰ পৰা হয়। কিছুমানে নাৰায়ণ পূজা পাতিলেও পায়স দিয়ে। আৰু, বেলেগ পুজাত তোমালোকক পায়স বনাই খোৱাই জন্মদিনত হ'লে মানে পায়স খোৱাটো ভাল বুলি কয় আৰু মানুহক। মোৰ ল'ৰা-ছোৱালীৰ জন্ম। উ, উ। সৰু ল'ৰা-ছোৱালীৰ জন্মদিন পাতে যে। পায়স বনাই খোৱায়।
অ'। মই নায়ে। পায়সটো ভাল পাওঁ বাৰু, কিন্তু এই নাৰায়ণ পূজাত যে ভোগ এটা যে বনাই। সেটো আৰু বেছি ভালপাওঁ। মিয়াদ গাখীৰ কল।
অ', চা-চাউলৰ গুৰি, অ' চাউলৰ গুৰি আটা এইবিলাক। কলো, কল। অ', বস্তু, আটাইখিনিয়ে বচ টোৱে সমান সমান পৰিমানত দি পেলাই ধুনীয়াকে নিম। কৰি দিয়ে আৰু বহুত সোৱাদ। হয় আৰু।
অ', এইটো খাই মই বহুত ভালপাওঁ। নাৰায়ণ পূজা বুলি। গলে মানে ভোগেই প্ৰধান নহয় জানো?
হয় হয় নাৰায়ণ বাবু নাৰায়ণ নাৰায়ণৰ সেয়া প্ৰ মানে কি কয় এই
প্ৰসাদ
প্ৰসাদ হয় প্ৰিয় খাদ্য বুলি কয় আৰু শব্দটো মোৰ অা নাছিলেহত নাৰণ উম প্ৰিয় খাদ্য হয় প্ৰধান প্ৰসাদ হয় আৰু নাৰায়ণ পূজাৰ উম তেনেকে বনাই নাই সকলোকে বিতৰণ কৰা হয় পূজাত দি পেলাই
হয় হয় এ তমা খায় বহুত
অ অ
বাকী আৰু অসমীয়াৰ মই তেনেকে ঘৰত বনোৱাৰ ভিতৰত মই কণীটো খাই বহুত ভাল পাওঁ নিজে বনালেও হওক বা বেলেগে বনালেই হওক কণীৰ আঞ্জা হয় হয় কণ খ বহত ভাল পাওঁ উম বিলাহী আলু এনেকে যে কণী আঞ্জা বনাই
অ অ
তেনেকে হবা কেতিয়াবা কণীৰ বিৰিয়ানী বনাওঁ ঘৰতে
বা তুমি নিজে বনাব জান না
হয় হয় হয় বনাও উম হু
আহ এদতো খাব যাব লাগিব দেই
আহিব আহিব মই মাতিম দিয়ক বনালে
স দিদিনাখন বনাবা মোক আগতীয়াকে কৈ দিবা আজি বিৰিয়ানী বনাম আহ আহি যাব বুলি কবা নিশ্চয় যাম
কালি ৰবিবাৰ আছে ন আহিব নহলে এপাক, আমাৰ ফালে।
আহ, আহ, আহ, ঠিক আছে দিয়াচোন বাৰু চেষ্টা কৰিম, যদি বিশেষ একো কাম নোলায়।
অ', যদি, অ', হয় হয় আহিব, মই বিৰিয়ানী বনাম। চেষ্টা কৰিম বাৰু। কেনেকুৱা লাগে জনাব, আপুনি।
কনীৰে আৰু কি কি বনোৱা তুমি? কি কি বনাব জা
বিশেষ মানে স্পেচিয়েল তেনেকে নবনাওঁ, আঞ্জা বনাওঁ বা কণীটো ভাজি কেনে যে, নৰসিংহৰ পাত, পিয়াজ, জলকীয়া, আদা নহৰু এই বুদ্ধিক নিয়েক এ ভাজি দে, ভাজি দিওঁ। আৰু কণী গুৰা কৰি ভাজি খাইও ভাল পাওঁ। তেনেকেই আৰু, চাও কণী থাকিলে মানে মনটো ভাল লাগি থাকে
আহ, আহ, অ', কণী ঠিকে আছে দিয়া। এতিয়া আৰু তোমাৰ হাতৰ বিৰিয়ানী খাবলৈ যাম আৰু এদিন।
আহিব আহিব, কালিয়ে আহিব পাৰিলে।
আহ, আহ, ঠিক আছে দিয়া বাৰু।
অ', ঠিক আছে দিয়ক, ৰাখিছো দিয়ক আজিলৈ। উম, শুভৰাত্ৰি।